হেল্ল'।
হেল্ল'। অ' হয় শুনিছানে? এ আছো আৰু আপোনাৰ কওঁক?
এই মোৰো ভালেই আৰু বাকী কি কৰি আছে?
এ আছো এনেই বহি আপোনাৰ গৰম দিছে পুৰা। ঘৰতে, ঘৰতে, আপুনি ঘৰতে নে?
হয় ঘৰতে, ঘৰতে। তাৰপৰা সেই কথা এটা পাতোঁ বুলি ফোন কৰিলোঁ।
অ' কওকচোন বাৰু কি কথা?
আমি যে আমি যে যোৱা বছৰ যে আমি এখন খেল পাতিছিলোঁ
অ' হয়, অ' খেল
সেই খেলখনটো আমাৰ যথেষ্ট মানে প্ৰাইজ মানিটো আমাৰ কম আছিল ন এইবাৰ ভাবিছো তাতকৈ অলপ আমি ডাঙৰ হয় সিমান আছিল, এইবাৰ ভাবিছো আমি তাতকৈ অলপ ডাঙৰকে খেলখন পাতোঁ।
অ' অলপ ডাঙৰকে খেলখন তাকে আলোচনা সৈন্য়াখন আলোচনা হৈছিল বুলি মই শুনিছো। মোৰ সিদিনাখন মানে সভাখনত উপস্থিত থাকিব নোৱাৰিলো। অ' কওকচোন
আমি ক্লাবৰ ল'ৰাখিনিয়ে, ল'ৰাখিনি আলোচনা কৰিছিলো কথাটো। সেইদিনা সভাখনত যিহেতো আপুনি নাই সেইকাৰণে জনাইছো আপোনাক অলপ।
অ' কওকচোন মই সেইদিনা উপস্থিত থাকিব নোৱাৰিলো কিছুমান কামৰ বাবে অ'
প্ৰাইজমানিটো ধৰিলওক অলপ হেৰি কৰো, ত্ৰিশ হাজাৰ মান কৰি দিওঁ।
অ' অলপ মানে যোৱা বছৰতকৈ অলপ বঢ়াই দি যোৱা বছৰ যিহেতু যথেষ্ট আপোনাৰ খেলৰ দল আহিছেই যথেষ্টখিনি আৰু খেলখনো আমাৰ সম্পূৰ্ণ মানে ভালকৈ এ মানে অলপ এইবাৰো চাগে এ দল বহুখিনি আহিব সেইফালেও অলপ প্ৰাইজমানিটো অলপ বঢ়াই দি ত্ৰিশ, ত্ৰিশ চলিছ মানৰ ভিতৰত কৰিব পাৰি।
হয় যোৱাবাৰ, যোৱাবাৰ আমাৰ অঞ্চলটোত প্ৰায় নটা টিম আহিছে।
নটা টীম আহিছে অ' অঞ্চলটোতে। এইবাৰ অলপ
আমাৰ জিলা ভিত্তিকে পাটো তেতিয়াতো অলপ টীম বাঢ়িব, আহিব
অ' জিলাভিত্তিকে পাতিলে আপোনাৰ বহুত টিম হ'ব। তেতিয়াহ'লে আৰু অলপ প্ৰাইজ মানিটো অলপ অলপ বঢ়াই দিব পৰা হ'ব। কাৰণ জিলা ভিত্তিত বুলি ক'লে বহু অঞ্চলৰ পৰা বহুত দল আহিব ন খেলৰ
হয় হয় আৰু এতিয়া বিশেষকে আমাৰ ক্লাবৰ হাততো অলপ পইচা আছে বাৰু। হেল্ল'।
অলপ মানে আপোনাৰ জমকা আছে
জমা টকা আছে, কিন্তু আৰু অলপ লাগিব ন।
অ' আৰু অলপ লাগিব যিহেতু যিহেতু দল আহিবই, দলসমূহে আপোনাৰ যিহেতু জইন কৰিবলৈ আপোনাৰ কিছু টকা ওলাব ন তাৰ পৰা আৰু জমা টকা এনেকে উঠি, উঠি মেলি
হয় আৰু আৰু আমি আমি বিশেষকে আমাৰ ধৰি লওক ক্লাবৰ যিখিনি ল'ৰা আছে তেওঁলোকেতো। সদস্য সকলেটো সহায় কৰিব আমাক।
যিমান পাউ আমিতো সহায় কৰিবই লাগিব। কাৰণ আমাৰ আমা আমাৰ আমিয়ে পাটো যেতিয়া আমি সহায় কৰিব লাগিব।
হয় আৰু আমাৰ ধৰক ওচৰ পাজৰৰ যিখিনি এ নেতাসকল যে, তেওঁলোকৰ পৰা আমি কিবা এটা সাহাৰ্য্য বিচাৰি পাও নহয়।
অঁ হয় হয়, তেওঁলোকে নিশ্চয় যথেষ্ট পৰিমানে সহ
হয় এতিয়া আমাৰ বিধায়ক মহোদয় বা বিধায়ক মহোদয় বা পঞ্চায়তৰ সদস্যসকলেটো নিশ্চয় সহায় কৰিব।
অ হয়। অ হয় তোমাক আপোনাৰ অলপ মানে কেইজনমান কেইজনমান সদস্য গৈ আপোনাৰ নেতাসকলৰ পৰা মানে ভালদৰে বুজাই মেলি থাকিবই যে, দনেচন তুলিব পৰা যায় মানে।
আৰু আমি ডে নাইট পাতিব পাৰিম যিহেতু আৰু বিশেষকে আমাৰ ইয়াত এখন খেলপথাৰ মানে নতুনকে বনাইছে চৰকাৰে
হয় হয় অ।
তাতে খেলখন পাতিব বাৱে লাইটৰ ব্যৱস্থা আছেই।
দে নাইট। হয় হয় পাটিব পাৰিব ভালকে। ভালকে সকলো মানে আমাৰ ক্লাবৰ মানু ভালকে কৰিব লাগিব। আকৌ কোনো এখনে সভা অতি সোনকালে দিব দিব লাগে আলোচনা কৰিবলে।
হয় সভাখন দিম বাৰু আৰু এই খেলপথাৰৰ যি কমিটি তেওঁৰ পৰা আমি তেওঁলোকৰ পৰা। আমি অনুমতি বিচাৰিব লাগিব খেল পাতিবৰ বাবে।
ভালকে আলোচনা কৰি ডে-নাইট পতা হয় নে, অকল দিনতে পতা হয় ভালকে। ক্লাবটোৱে আলোচনা সভাপাতি মানে আলোচনা কৰি। তাৰপিছত আপোনাৰ
হয়
হয় আৰু খেলখন আমি অলপ
আপোনাৰ নেটৱৰ্কটো নেটৱৰ্কটো পোৱা নাই ভালকে, শুনা নাই।
হয় হয় আমা মানে গাঁৱলীয়া অঞ্চলত ইমান নেটৱৰ্কৰ সমস্যাটো থাকেই।
আচ্ছা বুজিছো বাৰু তাৰপৰা হেৰি নহয় খেলখন আয়োজন কৰিব পাৰিমনে? দুপৰীয়া সাজটো
কৰা হব কাৰণ খেলুৱৈসকলকতো আপুনি সুধা মুখে থাকিবলৈ দিব নোৱাৰিব। ৰাতি ৰাতিটো ৰাতি খেল হ'ব
ধৰি লওক তেওঁলোকে আহি খেল খন খেলিলে খেলাৰ পিছত মানে ভাত সাঁজ খুৱাম কাৰণ নহলে তেওঁলোকৰ হয়তো। খাদ্য খাই পেলাই দৌৰিব নোৱাৰিব খেলত।
হয় হয় খাদ্যৰ মানে আপুনি যোগান ধৰিব লাগিব খাদ্য। খাদ্য যোগান নধৰিলে বেয়া হ'ব কথাটো।
হয়, আমি বিধায়ক মহোদয়ক এইটো কথা ক'ব পাৰো যে তেওঁ ভাত এসাঁজৰ যোগান দিয়ক।
হয় হয়।
নিশ্চয় দিব বাৰু। সঁহাৰি আগতো
সঁহাৰি আ তো আমাক জনাইছ থৈছে ইবছ, যোৱা বছৰো আমাক তেওঁলোকে অলপ সহায় কৰিছে। এই বছৰো অলপ, অলপ আমি জিলা ভিত্তিকে পাতিম বুলি ক'লে তেওঁলোকে আৰু অলপ সহায় কৰিব।
হয় হয়।
সিহঁত আমাৰ অঞ্চলৰে আমাৰ অঞ্চলৰে ব্যয়ক্তি বুজি পায়।
হয় হয়।
জনতা কি হয় জনতাটো আপোনাৰ জনসাধাৰণৰ লগতে থাকিব ন'।
সেইটোৱে, আমিয়ে ভোট দি তেওঁলোকক জিকাইচো।
আমিয়ে ভোট-ভোট প্ৰদান কৰি তেওঁলোকক জিকাইচো তেওঁলোকে আমাক সহায় কৰিব লাগিব।
উমঁ' কৰিব কৰিব।।
উমঁ।
খেলখন আমি কেতিয়া মানে অনুষ্ঠিত কৰিলে ভাল হ'ব?
আপোনাৰ এতিয়া অলপ বৰষুণৰ পৰিমানটো বৃদ্ধি পাই আছে। বৰষুণৰ পৰিমাণটো অলপ কমায় আপোনাৰ জুলাই জুন আগষ্ট, আমি আগষ্টৰ শেষৰ ফালে আপোনাৰ মানে পাতিব পৰা যাব কাৰণ তেতিয়ালে অলপ আপোনাৰ বৰষুণ পৰিমাণটো অলপ কমিব আৰু।
হয় হয় আৰু আমাৰ এজন সভাপতি, এজন সম্পাদক এনেকে এখন কমিটি বনাব লাগিব আমি।
কমিটি খন বনাব লাগে। সেখন কমিটিখন আমি আপোনাৰ ক্লাবৰ যি তিয়া সভা অনুষ্ঠিত হ'ব পুনৰ যিখন আমি সভা আহ্বান কৰিম তাতে ভালদৰে আলোচ না কৰি সভাপতি আৰু সম্পাদক উপদেষ্টা মণ্ডল যি সদস্যসকল সকলোবোৰ আমি নিৰ্ধাৰণ কৰি মানে- সমূহ বাচি উলিয়াব লাগিব। কাৰণ যিহেতু আগষ্ট বা আগষ্টৰ শেষৰ ফালে বা আপোনাৰ ছেপ্তেম্বৰৰ আগতহে পাতিব লাগিব যেতিয়া অতি সোনকালে মানে সভাখন আহ্বান পৰা মানে সভাখন দিয়া উচিত।
কিয়নো কামবোৰো বহুত থাকে, এখন-এখন খেল অনুষ্ঠিত কৰাবলৈ গ'লে বহুতো মানে সমস্যাৰ লগতে বহুতো কাম-কাজৰ মানে থাকে ন' কাম-কাজ থাকে। আপোনাৰ, আকৌ দলক দলসমূহেও গম পাব লাগিব আমি খেল পাতিছোঁ বুলি।
হয় আৰু আমাৰ খৰচ এইবাৰ কমিব কাৰণ এই খেলপথাৰখনতে ধৰক আপোনাৰ পানীৰ ব্যৱস্থা আছে বা ৰেষ্ট, খেলুৱৈসকলে ৰেষ্ট ল'ব পাৰিব আহি পেলাই ৰুমৰ ব্যৱস্থা
অহ'-অহ' জিৰণি ল'বৰ কাৰণে আপোনাৰ ৰুমৰ ব্যৱস্থা আছে।
আৰু লেট্ৰিন বাথৰুম বা হয়, সেইখিনি সকলো সময় মানে সুবিধা আছে।
হয় হয়, শৌচালয়সমূহ, শৌচালয় আছে আপোনাৰ খোৱা পানীৰ ব্যৱস্থা আছে। জিৰণি কোথা আছে, পোহৰ ৰাতি যদি ৰাতি খেল খেলা হয় আপোনাৰ পোহৰৰ ব্যৱস্থা ষ্টেডিয়ামৰ পৰা দিবই মানে। খেলপথাৰৰ পৰা, কমিটিৰ লগত ভালকে আলোচনা কৰিব।
আমাৰ খৰচ অকল, খৰচ হব বিশেষকে প্ৰাইজ মানি আৰু আমাৰ খাদ্য, খোৱা প্ৰক্ৰিয়াত।
হয়, হয়। মানে আপোনাৰ প্ৰাইজ মানিটো, প্ৰথম দলটো আপোনাৰ এটা ট্ৰফি আৰু মানপত্ৰসহ আপোনাৰ ত্ৰিশ হাজাৰ। তাৰপিছত আপোনাৰ দ্বিতীয় দলটোক আপোনাৰ, এটা ট্ৰফি সহ বিশ হাজাৰ মান মানে
হয়।
আপোনাৰ দুয়োটা টিম, দুয়োটা মানে মিলাই পঞ্চাছ হাজাৰ মানৰ আপোনাৰ পঞ্চাছ হাজাৰ মানৰ ওচৰা ওচৰিকৈ প্ৰাইজ মানিটো ৰাখিব পাৰে আৰু।
হয়। আৰু খাদ্যৰ নামতো যাব প্ৰায় পোন্ধৰ বিশ হাজাৰ টকা।
অ, খাদ্যত তাৰ পাছত, খাদ্যত থাকিব, খাদ্যত যিহেতু আমি বিধায়ক মহোদয় এনেকে পঞ্চায়তৰ, আপোনাৰ পঞ্চায়তৰ সদস্যসকলৰ সভাপতি তিয়ে, বিধায়ক মহোদয় আজি কৈ মানে আমি খাদ্যৰ যোগানটো ধৰি ধৰিব পৰা যাব আৰু যিহেতু যোৱা বছৰৰ অলপ জমা আছে যেতিয়া ইমান আমাৰ মানে সমস্যাৰ সৃষ্টি নহ'ব চাগে।
হয় আৰু টোটেল আমাৰ সত্তৰ হাজাৰ মান টকা হ'লে আমি খেলখন ভালদৰে মানে অনুষ্ঠিত
ভালদৰে অনুষ্ঠিত কৰিব পৰা যাব।
আমাৰ জমা টকা প্ৰায় চল্লিছ হাজাৰমান আছে নেকি?
চল্লিশ হাজাৰ, যোৱা বছৰৰ আমাৰ জমা থকা যোৱা বছৰৰ ক্ৰিকেট খেলখনৰ বাহি লগতে আন-আন, আন-আন কিছুমান মানে কামৰ প্ৰায় চল্লিশ, চল্লিশ, পঞ্চল্লিশ হাজাৰ মান টকা আমাৰ জমা আছে।
হয় আৰু প্ৰায় ত্ৰিছ হাজাৰমান টকা হ'লে আমাৰ হৈ যাব খেলখন।
আৰু আমাৰ ত্ৰিশ পইণ্ট, মানে ত্ৰিশ চ, আৰু ত্ৰশ চল্লিশ হাজাৰ টকা হলে আমি মানে খেলখন ধুনীয়াকৈ অনুষ্ঠিত কৰিব পাৰিম আৰু একো অসুবিধা নোহোৱাকৈ।
হয়, হয়।
যিহেতু আকৌ দলসমূহেও মানে আপোনাৰ জইন কৰোতে অলপতো আমি ৰাখিমেই পইচা মানে আপোনাৰ।
হয়, তেওঁলোকৰ পৰাও অলপ পইচা উঠিব।
হয়, হয়। আপোনাৰ ইমান
আৰু, আৰু বিভিন্ন, আৰু বিভিন্ন খেল প্ৰেমী লোকসকলে মানে আমাক সাহাৰ্য দিব
অ, সাহায্য প্ৰদান কৰিবই, আকৌ আপোনাৰ এই, আপোনাৰ ক্ৰিকেট খেলৰ সামগ্ৰী আনিব লাগিব, সামগ্ৰী যিহেতু দুটা এটা আপোনাৰ আমাৰ বেয়া হৈছে, কেইখনমান আপোনাৰ ষ্টাম্প, বল
আমাৰ আৰু, আৰু শুনক শুনকচোন, আমাৰ কমিটিৰ ফালৰ পৰা এটা টিম উলিয়ালে কেনেকুৱা হ'ব?
অ, কমিটিৰ এটা টিম আমি দল উলিয়াই কমিটিৰ দলটোৱে খেলিব পৰা যাব।
হয়। আমাৰটো বিভিন্ন লৰা আছে, চবে ভাল ভাল
হয়। আমাৰ, আমাৰ ইয়াত এতিয়া মানে আপোনাৰ প্ৰেক্টিচ কৰি বাছনি কৰিব পৰা কৰিব লাগে আৰু খেলিবলৈ, যিহেতু জিলা ভিত্তিক এখন খেল হলে অলপটো অলপ ভাল, ভাল পৰিমণৰ খেলা ল'ৰা-ছোৱালী হ'ব লাগিব ল'ৰা।
হয়। আৰু আৰু যদিহে ভাল খেলে বা তেওঁলোক জিকে আমালৈকে মানে প্ৰাইজ ফাইণ্টো ৰখি যাব ন।
অ, হয়, হয়। আমাৰলৈ প্ৰাইচমেনটো ৰখি গলে আপোনাৰ আমাৰ ইমান অসু, মানে আমাৰ বহুত সুবিধা হ'ব।
পিছৰ-পিছৰ বছৰ পাতিবৰ বাবে আমি আমাৰ মানে বহুত সুবিধা মানে সুবিধা হ'ব।
হয়, আমাৰ কমিটিৰ নামতে পইচাটো জমা থাকিব।
কমিটি নামতে জমা থাকিব। তেনেকুৱাই কৰিব লাগে আচলতে, কমিটি এটা টিমো যে ভালদৰে খেলিব পৰাকৈ এটা টিম সাজু কৰি উলিয়াব লাগে।
হয় হয় আৰু আমি সভাখন
আপুনি অতি সোনকালে সভা এখন মানে সভা এখন পাতক।
নাই অহা, অহা সোমবাৰে সোমবাৰে মানে অহা সোমবাৰে মানে সভাখন পাতি দিও নেকি।
অ', সোমবাৰে আপুনি সেইখন পাতি দিয়ক এইবাৰ ময়ো থাকে থাকিব পাৰিম। একো সমস্যা নহ'লে, ভালদৰে আলোচনা কৰি আপোনাৰ সভাপতি সম্পাদক বাচি এটা কমিটিৰ দল উলিওৱা সিদ্ধান্ত
কমিটি সম্পাদকৰ লগত মই কথাটো পাতিছিলো।
অ', পাতিবা আপুনি কমিট খ
সম্পাদকৰ লগত ক্লাবৰ সম্পাদক মানে অতি সোনকালে সভাখন আহ্বান কৰক। তাৰ পাছত সকলো আমি আলোচনা কৰোঁ। অতি সোনকালে কাম কাজত লাগিব লাগে, যিহেতু এখন খেল পতাৰ এটা বহুত-বহুত ডাঙৰ কাম।
হয়, এইটো এই জি-জিলা ভিত্তিক খেল হব ন।
অ', জিলা ভিত্তিক খেল হয় বহুত ডাঙৰ আপুনি অতি সোনকালে মানে আয়োজন কৰিবই লাগে আৰু।
হয় হয়, ঠিক আছে অহা অহা সোমবাৰে তেতিয়া হলে আহ, খবৰ দিম বাৰু আপোনাক।
অ', ঠিক আছে আপুনি খবৰ দিব আমি থাকিবলৈ চেষ্টা কৰিম। ঠিক আছে বাৰু। ঠিক আছে।